হেল্ল'?
অ', হেল্ল'?
কি কৰি আছা
অ', হয় এনেই আছো। আপুনি?
অ', মই
ধানৰ ধানৰ তাৰমানে সেই এই তাৰমানে ধান তানা মই নিবা আহিছোঁ ৰ'ব, কি বুলি কয় তাৰমানে ধানৰ তাৰমানে খেতি কৰিছিলো চাৰি বিঘা মান, হয়নে?
হয়, আপোনালোকে ধানৰ খেতি কৰে নেকি?
হয়।
অ', কি ধান?
এই আপোনাৰ সেই ফুলৰ চাম গাছ ধান।
এনেই কিমান মান খেতি কৰিছে আপোনালোকে?
এইবাৰতো আমি পাঁচ বিঘা কৰিছোঁ ধানৰ খেতি, না। এই এনেকৈ এই পইচা খৰচা পৰে অলপমান।
পিছা এনেই হেৰি ধান কি কাটিছে নে উম।
অঁ, এই বৰ্তমান সেই কামলা লগাই দিছো। অঁ, আপোনাৰ উম ধান ধান টান কটাৰ কাৰণে। এই আমাৰ কি বুলি কয় বৰ্তমান ধান কাটি আছে, কি বুলি কয় কিছুমান পকিছে কিছুমান পকা নাই। উম।
আপোনালোকে এনেই ধানৰ খেতি কৰোঁতে গৈছে আপোনালোকৰ খৰচ অলপ।
অঁ, সত্তৰ হাজাৰ মান টকা গৈছে আৰু।
সত্তৰ হাজাৰ মান আপোনালোক তাৰমানে লাভ কিমানমান হয় সত্তৰ হাজাৰ খৰচ কৰিলে?
মেক্সিমাম আমাৰ আমি ধানৰ খেতি কৰিলে মেক্সিমাম আমি ধানটো আমাৰ আমি বিকো আমি মানে মেক্সিমাম বাইদেউ দুই লাখ আঢ়ৈ লাখ টকা মই পোৱা যায় আৰু বুলি কয়।
ভালেই তেতিয়াহ'লে, ধানৰ বাহিৰে আপোনালোকে বেলেগো কিবা খেতি কৰে নেকি?
নাই নাই কৰো কৰো আমি ধানৰ বাহিৰে বাইদেউ আপোনাৰ এই মে সৰিয়হৰ কৰো তাৰপিছত আলুৰ খেতি কৰো। জিলা জিকা খেতি কৰো, বিলাহী খেতি কৰো বাৰু। অঁ বহুত তাৰমানানে আৰু কি বুলি কয় বহুত তোনে খেতি তেনে কৰিব পাৰি কি বুলি কয়।
আপোনালোকৰ মানে গোটেই বছৰটো খেতি কৰেই আৰু।
হয় হয় হয় হয় হয়, মেক্সিমাম তা মানে কি বুলি কয় খেতিতটো বাইদেউ লগাই থাকো আৰু তু বুলি বুলি কয়।
অঁ। আপুনি কৰে নে বা আপোনাৰ ঘৰৰ বাকী কিছুমানে মা দেউতা এনেকুৱা কোনোবাই কৰে আৰু ঘৰত।
এ নাই সিহঁতে তানে আমাক সহযোগ কৰে আৰু কি বুলি কয় আমাৰ। তে মা দেউতাই সহযোগ কৰে আৰু আমাৰ কি বুলি কয় দাদা আছে। আৰু মই আছো দুই মিলি তেনে কামতটো কৰো আৰু, কি বুলি কয় কাম যেনে। এ কামত কি বুলি কূ লগাই দিওঁ হয় হয়। হয় হয় হয়, উম।
অ, খেতিত মানুহ লাগি আ
লাগি আছে লাগি আছে লাগি আছে, বৰ্তমান এইকেইটা দিন আমাৰ‌ বাৰু মানে কেতিয়া যেন বাইদেউ মই খ হয় ন, সময়টো তানে নোহোৱা হৈ হৈ যায় আৰু কি বুলি কয়। মানে খেতি মানে লাগি থাকিব লগা হৈ যায় আৰু।
অ, ‌কষ্ট হয়।
হয়, এটা চি কিন্ত কষ্ট হয় এনেই। তাৰপিছত আৰামছে আপুনি আৰু ঘহি বহি খাই থাকিব পাৰা।
হাহ হাহ, হাহ সেইটোতো হয়ে। এটা ছিজনত হওক কৰিলে বাকী আৰু বহি খাব পৰা আৰু নেক্সট বছৰ আৰু কৰিব লাগে।
হয় হয়।
আৰু আপোনালোকে সৰিয়হ কৰে বোলে মাজে মাজে তাতে আপোনালোকে লাগিব লাগে।
অহ, এক সপ্তাহৰটো লাভ হয়। অহ লাভ হয়‌ নহ ওলাই, কৰোঁ এনেই।
হয়।
হয়
হেল্ল'
অহ অহ হয়‌, কওকচোন বাইদেউ, হেল্ল' অহ শুনি আছো, শুনি আছো‌
অহ, আপোনালোকৰ খেতি যিটো কৰে আপোনালোকে মানে কি সাৰ ব্যৱহাৰ কৰে।
সাৰ মানে বাইদেউ উৰিয়া সাৰ দিওঁ আমি, উৰিয়া সাৰ দিওঁ এহ পটাশ সাৰ দিও। তানে সাৰো তানে, কি বুলি কয় আহ সাৰটো দিলে অলপমান বস্তুটো উৎপাদনটো বেছি হয় আৰু হয়নে, সাৰটো যদি আমি দিওঁ আমি খেতি অহ, পোকে নধৰে আৰু আহ বেছি যেতিন কিবা সেনেকুৱা যেন হয় ধানত আমি তেতিয়া মেডিচিন ব্যৱহাৰ কৰি দিওঁ, কি বুলি কয়।
আপোনালোকে এনেই ঘৰতো ৰাখে এনে, বাহিৰতো বিক্ৰী কৰে।
অহ, হয় হয় হয়। আমাৰতো এনেই থানৰ বাইদেউ ধানৰ ভৰত ভৰডালে আমাৰ আছে নাই ধানৰ এই এই কি বুলি কয় ঘৰডালটোত আমি যিখিনি ধান আমি লাগে আমাক বছৰটোত, সেইখিনি ধান আমি তাৰমানে থৈ দিওঁ। আৰু আপোনাৰ যিখিনি আৰু বেছি হৈ যায়, সেইবোৰ বিকো আৰু কি বুলি কয়।
অহ তেতিয়াতো ভালেই, ঘৰৰ বাহিৰা পইচাও আহিল ঘৰত আৰু কিনি
আহ হয় হয়, হয় হয়।
এনে আপোনালোকে এতিয়া ধানৰ বাহিৰে অন্য কিবা বেলেগো কৰি আছে নেকি?
অহ কৰি আছো কৰি আছো। এইবাৰ এইবাৰতো আপোনাৰ জিকা খেতি কৰিছো জিকা খেতি আপোনাৰ এক বিঘা কৰিছো জিকা আপোনাৰ মেক্সিমাম এসপ্তাহত অ কি বুলি কয়, চল্লিছ কিলো পঞ্চাছ কিলো জিকা পাওঁ। কি বুলি কয়, চল্লিশ কিলো পঞ্চাশ কিলো পাওঁ। কিন্তু সেই আৰু এনে, উহ হয় হয়, নাই কিন্তু এই লাভালাভটো আছে খেতিত যেনে খেতিত কিন্তু বহুত কিন্তু একদম লাভালাভ আছে।
এনে আপোনালোকে এগিলাক কত বিক্ৰী কৰে, বাহিৰত বিক্ৰী কৰে নে এনে এনে এই দোকানত।
এই অৱস্থা বতৰত
মানুহখিনি কিন্তু আমাৰ ঘৰ ফালে দি আহে। লগ লাগি এইফালে লৈ যায় আৰু কি বুলি কয়। মানে কিছুমান তেতিয়া আমি সেই বাৰিষা আহে কি বুলি কয় তেতিয়া অলপমান দিগদাৰ হয় আমাৰ খেতিৰ কাৰণে। এনে দিগদাৰ নহয় আৰু।
এতিয়া পিছে আপুনি কি খেতি লাগিয়েই আছেনে নে ঘৰত যে যাব ওলাইছে?
ন নাই এতিয়া বৰ্তমান বাইদেউ আহিলোঁ আৰু মই কি বুলি কয় এই বৰ্তমান মই আহি আছোঁ মই। এ কাম ৱালাবোৰ আহি আছে সিহঁতৰ লগত মই আহি আছোঁ মই। হয়।
মানে গধূলিলৈকে কাম হয় খেতিৰ কাম?
গধূলি লৈকে হয় কিন্তু সিমান গধূলি লৈকে নাথাকোঁ আৰু চাগে। তাৰমানে যিমান হ'লেও কামত বেয়া পায় না কি বুলি কয়
হয় এনে আপোনালোকৰ জোন গিলাক আপোনালোকৰ খেতিত কামত লগাতে তেওঁলোকক হাজিৰা কিমান কৰি দিয়ে এদিনত?
এক দিনত বাইদেউ আমাৰ এ আপোনাৰ পাঁচশ কৰি লয়। পাঁচশ কৰি পঠিয়াই দিয়া যায় এই এজনক পাঁচশ আমাৰ তিনিজন চাৰিজন কাম ৱালা আছে।
ৰেগুলাৰ মানে থাকেই।
খেতি কৰিছো হয়নে নাই
আৰু অ তানে যিকেইটা দিন তে লাগে আৰু সেইকেইটা দিন আৰু কি বুলি কয় লগাই থাকো আৰু নাই দহ পোন্ধৰ দিন লাগিব।
হয় নে নহয় এইটোৱেই দহ পোন্ধৰ দিন আমি লগাই থাকো।
হয় হেল্ল' শুনি আছোঁ দিয়ক কওক।
এই আপুনি জব কৰে নেকি বাইদেউ? হেল্ল'।
জব তেনেকুৱা জব মই মানে বেংক এটাত কৰোঁ এই।
হয় হয় হয়।
পলিচিৰ কাম কৰোঁ এনে আমি ঘৰতে কৰিব পাৰোঁ ঘৰত বহ কৰিব পাৰোঁ সেইটো কাম। এ তাৰ বাহিৰে ঘৰত কিছুমান মই চিলাই কামো কৰো সেইটো কাম মানে মই ৰেগুলাৰ নকৰোঁ আৰু। মানে পলিচ কাম মানুহ বিচাৰিব লাগে কিবা কৰিব লাগে বহুত কাম থাকে ন তাতে। আৰু ছোৱালী মানুহে ইমান বিচাৰি যোৱটো আনে শেষ নহয় আৰু। সেইকাৰণে বেছিভাগ মই ঘৰতে কৰোঁ কিছুমান ঘৰত
এয়া অ', এতিয়া বাইদেউ হেল্ল' এই চাওঁক আমি এই আমি যে খেতি খেতি বাতি যে কৰোঁ তাৰ তাৰ এ তাৰমানে সেইটো কাৰণে আমি কিবা লোন চোন পাম নেকি বাইদেউ আপোনাৰ ওচৰত গ'লে।
অ', লোন মানে আপুনি ইয়াৰে পলিচি কৰি থৈ দিব পাৰিব। খেতিৰ তাৰপিছত হেল্থৰ লাইফ ইঞ্চুৰেঞ্চ তাৰে বহুত কিবা আপোনালোকে যোনটো কৰে বেবিৰ কাৰণেও কৰিব পাৰে, কামৰ কাৰণেও কৰিব পাৰে- ৰে অ', তেনেকুৱা ধৰণৰ বহুত কিবা কানি পলিচি আছে। যদি আপোনালোকক লাগে তেতিয়া মোক কব পাৰিব, মই কৰিয়ে থাকো।
উম- উম। হয়, হয়, হয়।
উম।
মানে বাইদেউ এতিয়া চাক আমাৰ লোনৰ কাৰণে প্ৰয়োজন হয়, এইবাৰ তাৰ মানে আমি এই ধান যে মাৰো বাইদেউে টেক্টৰ এখন টেক্টৰ এখন তেনেক প্ৰয়োজন হৈছে বুজা নাই। তেতিয়া টেক্টৰখন তাৰমানে আমি ল'ব লাগিছিল জানেনে, সেইকাৰণে আপোনাক তাৰমানে
কাৰণে আপোনাৰ যোনটো লোনৰ পলিচি সেইটো মানে মই আপোনাক আপোনাৰ আমাৰ মেনেজাৰৰ লগত কথা পাতি দিব পাৰিম। যোনটো পলিচিৰ, মই পলিচিৰহে কাম কৰোঁ, যোনটো লোনৰ কাম সেইটো মোৰ মেনেজাৰেহে কৰে। সেইটো মানে যোনটো পলিচিৰ দাম সেই সেইটো কাম মানে আপোনালোকে পইচাটো মানে জমা থৈ পেলাই, আপুনি যিমান জমা থয়, তাতকৈ আপোনালোকে বেছি পইচাটো পায়। আৰু যোনটো আপোনালোকৰ লোন, সেইটো আমাৰ মেনেজাৰে আপোনাক কৰি দিয়ে। এহ সবগিলাকে মানে বেলেগ বেগ- হয় ছাৰৰ লগত কথা পাতিলে হ'ব।
অ', নহ'লে মই বাইদেউ এদিন হা, হা, কি কৈছে?
বোলো সবগিলাকে বোলো বেলেগ বেলেগ অহ বেংকৰ যোনবিলাক আপুনি পলিচিটো বেলেগ হ'ব। এ লোনৰটো বেলেগ হ'ব। গোটেইকেইটা ছাৰৰ মানে গোটেইকেইটা বেলেগ বেলেগ হয়।
হয় হয় হয়। নহ'লে মই ছাৰৰ লগত নহ'লে মই কথা পাতিম বাইদেউ, হ'ব?
অ', হ'ব দিয়ক। আপোনাক মই কথা পাতি দিম কালি মানে ছাৰৰ লগত।
অ', অ', অ', হয় হয়। এতিয়া নহ'লে বাইদেউ এহ', কি বুলি কয়, ৰা হ'ল নেকি বাইদেউ?
অ', অ'। ঠিক আছে আপুনিও ঘৰত যাই লওঁক। হ'ব দিয়ক এতিয়া ৰাখো।
অ', নহ'লে মই কালি চাৰৰ লগত মই কথা পাতিম। কি বুলি কয় যায় ফেলে, দিয়ক, দিয়ক- দিয়ক, ঠিক আছে। অ', অহ।